হেল্ল'
হেল্ল'
আহ হেল্ল'
অ' শুনিছা?
অ' শুনছো কোৱা।
খবৰ পাতি কোৱা কেনেকুৱা?
খবৰ পাতি ভালেই, তোমাৰ?
ভালে বাৰু মোৰ, বাকী ঘৰৰ?
ঘৰৰ ভালেই তোমালোকৰ?
চলাই নি আছে আৰু যেনে তেনে ভগৱানে।
আচ্ছা আচ্ছা ক'ত আছা?
মই ঘৰতে আছো।
আহ', অ'। পঢ়ি আছা নে কিবা কৰি আছা?
নাই নাই পঢ়ি থকা নাই।
অ' অ'।
তুমি কি কৰিছা?
মই এয়া ডিউটিৰ পৰা আহি পাইছো মাত্ৰ।
অ'।
উ চাহ তাহ খালা?
চাহ তাহ খোৱা হল বাৰু তোমাৰ খোৱা হল নাই।
অ' এই যাষ্ট খাই উঠিছো।
আহ', অ'।
উম।
ডিউটি এনে কিহৰ ডিউটি
ডিউটি তোমাৰ চিভেল ডিফেনছৰ।
চিভিলৰ ন কি?
নহয় নহয় চিভেল ডিফেন, ডিফেন্স যে ডিফেন্সৰ আৰু। উম।
অ' অ' অ'।
বাকী কোৱা আৰু গৰম বন্ধত ক'ৰবাত যাম বুলি ভাবিছা নেকি?
এই গৰম খনতো অলপ ঠাণ্ডা জেগাত যাম বুলিয়ে ভাবি আছো তোমাৰ যেনেকুৱা শ্বিলং।
ক'ত যাবা?
বা মেঘালয়ৰফালে।
অ' অ' গাড়ীত যাবা নে নাই বাইক বা স্কুটিলৈ।
নাই যদি লগৰ কেইটা যায় তেতিয়া বাইক লৈ যাম।
আহ', অ'।
ফেমিলি যায় তেতিয়াতো গাড়ী লৈ যাব লাগিব।
উম, উম, উম, অ'।
বাকী তুমি ভাবিছা নাই?
নাই ক'ত যাব পাৰিম মই ডিউটি আছে।
অ' সেইটো হয় বাৰু।
ডিউটিও আছে মানে ফাইনেলো দিম নোৱাৰো যাব।
ফাইনেল কিহৰ?
আছিকে নিয়া। মানে মোৰ মই যোনটোত কৰি আছো ডিউটি এতিয়া সেইটো মানে তোমাৰ এটা পাৰট টাইম জব্দ চাইড টাইপ মানে আৰু তোমাৰ ইলেকচন ডিউটি হওঁক। বা তোমাৰ হওঁক বলবম ডিউটি হওঁক বা চাইউটিচ হওঁক। তোমাৰ ঢৌ কালা যে মানে পুলিচৰ ড্ৰেছ পিন্ধি থাকে যে পৰা ড্ৰেছটো ব্লু হয় যে অ' সেইটো। সেইটোয়ে হয় আৰু আমাৰ হে ডিউটি সেনেকে পৰে আৰু
এনে পঢ়িবলৈ সময় পোৱা নাই তেতিয়ালৈ?
পাও ডিউটি তেনেকে মোক সদায় নেথাকে নহয়। কিবা এটা অকেজনত ডিউটি পৰে আৰু।
অ' অ' অকেজন বেয়া পোৱা ন?
উম মানে এতিয়া মানে এতিয়া তোমাৰ গোট বিলাকৰ যে পঁচিশ হেজাৰ টকা দি আছে যে। য়োগা কৰাব দি আছে যে।
আহ।
তাতে মানে হেৰি এতিয়া আমাক মানে ট্ৰেইনিং দিলে তোমাৰ এঘাৰটা দি ট্ৰেইনিং ললো আমি এতিয়া মানে আমি। গাঁৱে গাঁৱে মানে উম, এতিয়া এম শিকাব লাগে য়োগা।
অ' অ' অ' অ'।
বুজিছা।
ন ঠিকে আছে, পঢ়াটোৰ লগত মানে এক্সট্ৰা ইনকাম এটাও ওলাই আছে।
অ' তেনেকে আৰু উ উ কাৰণে তেনেককা নাই দেই এ মই ডিউটিহে কৰি আছো।
অ' অ'।
কিবা এটা দিয়ে আৰু
অ' তোমালোক হায়াৰ ছেকেণ্ডেৰী পালেহি আৰু ফাইনেল।
পালেহি ন অ'।
ফেব্ৰুৱাৰী মাহততো হ'ব নেকি ন অ' ফেব্ৰুৱাৰীত হ'ব।
আমাৰ উম, মেট্ৰিক এইবাৰতো মেট্ৰিকৰ লগে লগে হৈছিলে। ছেকেণ্ড ইয়েৰৰ টো পৰীক্ষা। শ বাট এবাৰ কিবা কৰে কি ঠিক এবাৰ মেট্ৰিক আগত দি পেলাই ছেকেণ্ড ইয়াৰ পাছত দিব পাৰে, কাৰণ এইবাৰ ছেকেণ্ড ইয়াৰৰ কাৰণে তোমাৰ নিয়মটো বেলেগ হৈ গৈছে ন।
অ' অ' থাৰ্টি থ্ৰী পাৰ্চেণ্টজ পাব লাগিব বোলে।
উম।
অ' অ' এতিয়া ফ্ৰৰ্থ চাবজেক্ট নোহোৱা হৈছে বোলো। এ ভগৱান চৰকাৰ বাম নেচা দেখোন।
এ বা চ'ব আমাৰ আমাৰ ততে হয়। বেলেগত এটা একো নহয়, আমি মেট্ৰিক দিয়া সময়ত আমাৰ কিবা চেঞজ কৰিলে তোমাৰ এ কি বুলি কয় থিয়ৰিটো পাছ কৰিব লাগিব, এম চি কিউ টো পাছ কৰিব লাগিব সেইটো কৰিলে, আমাৰ মেট্ৰিক সময়ত এতিয়া আমাৰ ছেকেণ্ড ইয়াৰ সময়ত এয়াৰ কৰিলে আকৌ কি কৰিব ঠিক নাই। বি এল চাগে কৰিবগৈ।
নে তোমালোকৰ চাইকেল দিছে নাই।
চাইকেল পাইছো ক্লাছ নাইন ত।
নাইনত বা টাইন টেনত যোনকে আহওক। অ' তোমালোকৰ ভাগ্যখন ভাল মানে।
ন নাইনত মানে হ ফাৰ্ষ্ট ইচটাৰটিং আমাৰ পৰা হৈছে।
আহ তোমালোকৰ ভাগ্যখন ভাল আমাৰতো সেই এইটোও নাই।
কিয়
আমাৰ সময়তো একোৱেই নাই, তোমাৰ চাইকেলো নাই, হেৰিও নাই তোমাৰ।
আচ্ছা।
টু থাউজে টুৱেটি টু ব্যস্তৰ আছিলো ন আমি মেট্ৰিকৰ।
অ
টু থাউজে টেটি ট আছিলো আমি বেষ্ট
অ অ
মই সময়তো চাইকেল তাইাকেল একোৱেই নাই ভাই
অ ন চাইকেল চাইকেল আগতে একো নাতিছিলেই আগতে একো নিদিয়েই আগতে খালি মেট্ৰিক পাছ কৰিলে ধৰা ছেকেণ্ড ডিভিজন পালে লেপ মানে এটা সৰু লেপটপ দিয়ে আৰু আৰু ফাৰ্ষ্ট ডিভিজনত লেপটপ দিয়ে, আৰু থাৰ্ড
অ' নহ নে আমাৰ সময়ত লেপটপো দিয়া নাই আনকি। এই যোনখিনি মানে টপাৰ অ' নহ যোনখিনি মানে টপাৰ লিষ্টত। কৰে যে সেই সিহঁতে দুই তিনিজন মানে পায় আৰু। এনেই ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পোৱা কেইটাক নিদিয়ে।
উম, আমাৰ তোমালোক াগ স্ চাগে সীষ্টি ফাইভ পৰ্চেন্ত আছে নেকি ছোৱালী হয় ন
নহ নহয় আমাৰ সময়ত তোমাৰ হেৰি ছোৱালী চেভেন্টি ফাইভ আছিলে আৰু ল'ৰাৰ এইটি আছিলে তোমাৰ
এতিয়া আমাৰ ছোৱালী এটি কৰিলে লৰাবিলাকৰ এইটোয়ে কৰিলে
অ নাই দুইতাই সমান কৰি দিছে সেইটো সেইটো কৰিছে ভালেই কৰিছে কিন্তু বাকীখিনি নিয়মটো মানে ভাল পোৱা নাই আৰু স্কুটি চিস্কুটি সতাই দিছে মানে কিমান সপোন দেখে না চবেই
কিবা এটা অে এনেকে মানে কিছুমান এনে ভদ মই স্কুটিখন ল'ম তেনেকে পঢ়ে ন ত কেতিয়া কি লৈ পেলাই পঢ়িম মানে
এটা মানে হেৰি স্কৰ লৈ পেলাই পঢ়া নাই তেনেকুৱা মানে এখন স্কুটি তোমাৰ ক এটা বনাই লৈ মানে এইখন পাবই লাগিব মানে আগৰ আগতে মানে সোমাই যায় আৰু পঢ পঢ়াৰ কাৰণে
অ কিন্তু এতিয়াটো যে স্কুটিখন বন্ধ কৰি ললে কোনে কি লৈ পঢ়িব
হম
আৰু বাকী ঘ
আৰু তাতে আকৌ মা তাতে আকৌ মাৰ্কো ধেৰি ধেৰি পাব লাগে
অ ত
থাৰ্টি থ্ৰী
এবাৰ আকৌ বোলে আমাৰ টাইমৰ পৰা একে চেঞ্জে কৰি দিলে মেট্ৰিকৰ থৰ টো পাছ কৰিব লাগিব এম চি ই টো পাছ কৰিব লাগিব সব সময়তে মানে চবতে আমিয়ে মানে আমাৰ এল লাগি জাই
উ, এই-এই বস্তুটোতে তোমাৰ মেট্ৰিকটোতে তোমাৰ আৰু মানে শুনাওতে আৰু তিন বছৰ পিছত বোলে এই মাৰ্কটো যে গৈ পেলাই চলিছ চুবগে
চল্লিশ
অ, এখন চাবজেক্টত
আহ,
মই তাকে ভাবিছো কেইটাই বাৰু উঠাব কিন্তু, গাধকেইটা কি কৰিবগে কাৰ তোমালোকৰ ন?
উ, তুমিও বাচি আহিলা আমিও আহ বাচি আহিলো আমাৰ পিচৰৰ জেনেৰেশ্যন খিনি গুচি গ'ল
ফছি গল হিহঁত কি ত
বেয়া পছিছে কিন্তু এইটো পচিছে যে বেয়া পচিব আৰু কেতলে অনলাইন ক্লাছো হ'ব পাব পাৰে।
হম
আগ কি কেনে দুই তিনি বছৰৰ পাছত কি ঠিক অনলাইন হ'ব পাৰে।
আৰু বেছিভাগ বেছিভাগ তোমাৰ এতিয়া এই অপেন বৰ্ড চিষ্টেমটো আহি গৈছে যে সেই অপেন ব বহুতে কৰি আছে কিন্তু এতিয়া মানে ঘৰত থাকি তোমাৰ অনলাইন চিষ্টেমতে আৰু, পৰী তোমাৰ স্কাছ চাচ এতেনদ কৰা, যিমান মান মানে স্কুল বিলাক বনি গৈ আছে যে সিমানে তোমাৰ মানে এই মানে সিমানে তোমাৰ ডিজিটেল বনি গৈ আছে। এতিয়া আমাৰ সময়ত যে
উম,
তোমাৰ এই কৰোনা কৰণাৰ সময়ত আমাৰ মোবাইলত পঢ়িব লগা হৈছে। তোমালোকো পাইছা নেকি ন?
অ, মোবাইলত পঢ় লগা হৈছে যিখিনি বস্তু দিয়ে তোমাৰ মোবাইল চাব লগা হয়। অ' আমাৰ যোনটো নেক্স জেনেৰেশ্যন কেইটা আছে য আমাৰ যোনকেইটা মানে জনেশন আছে, তোমালোকৰ মানে যোনবিলাক পিছত আৰু মানে যোন এই চল্লিছৰ কথাটো কৈছিলো যে সিহতে চাগৈ লেপটপ লাগিব ক্লাছ
অ'।
তেতিয়া মানে দুখীয়া মানুহ এজনৰ মানে লেপটপ এটা কিনিবই লাগিব। বলে একাকো নিকি নিলো
অনলাইন সিহঁতৰ অনলাইনত থাকি ভালেই পায়।
আহ ল'ৰা-ল'ৰা-ছোৱালী, ল'ৰা-ছোৱালী খিনিতো ভালেই পায়।
ভাল মানে ধংসহৈ যাব আৰু সেইটোৱে।
সেইটয়ে চৰকাৰে মানে যোন মানে এক প্ৰকাৰ ভালো কৰিছে। এক প্ৰকাৰ বেয়াও কৰি আছে।
অ'।
তোমাৰ এতিয়া এই এতিয়া লেপটপটো দিয়াৰ লগে-লগে হা
উম।
তাত তোমাৰ অকল লেপটপে নালাগে ন তোমাৰ তাত নেটো লাগিব।
অ'।
আৰু নীট পাই গ'লে মানে ইফালে পঢ়ি আছে নে গেমে খেলি আছে, এক গমেই নাপাব।
বহুত হেন তোমাৰ অ' আৰু খাই বাৰ লগাবই লাগিব লেপটপ লোৱা মানে। আৰু ফাইভ জি মোবাইল বাৰু ফাইভ জি মোবাইল থাকিলে বেলেগ কথা।
হয় নাই তেতিয়াটো তোমাৰ ফাইভ জি' কাম নকৰিব না।
অ', অ'।
ওলাই যায় তেতিয়া কি কৰিবা?
অ' সেইটো হয়।
বোলে চবেই এতিয়া ঔ পিছফালে আকৌ চিজিঙ পিছফালে দৌৰিবগৈ। যিমান ডিজিটেল বনি গৈ আছে সিমানে কাল হৈ গৈ আছে আৰু।
এ আগৰ নিচিনা কোনো কিতাপ লই নপঢ়ে আৰু।
হেইটোয়ে।
কিতাপৰ কিতাপ নোহোৱা হৈ যাব।
উম।
কিন্তু এনেকুৱা চিষ্টেম এটা কৰিব পাৰে মানে এই অপেন ব যোনখন মানে বৰ্ডখন যে তোমাৰ
হম হম।
অপেন বটো তোমাৰ এনেকুৱা চিষ্টেম এটা কৰিব পাৰে তোমাৰ এ তোমাৰ মাহে কত
অ'।
তোমাৰ উম দহ বা পোন্ধৰ দিন তোমাৰ ক্লাছ দিলে
অ'।
বাকী বাকী কেইদিন তোমাৰ বাকী মানে তোমাৰ পোন্ধৰ দিন বাচি থাকিব যে সেই পোন্ধৰ দিন তোমাক ঘৰত পঢ়িব দিলে। মানে এক্জাম একজামৰ প্ৰিপেয়াৰ কৰিব দিলে তেনেকুৱা চিষ্টেমট কৰিব পাৰি কিন্তু একেবাৰে মানে অনলাইন পদ্ধতি হৈ গলে মানে দিগদাৰ আছে।
ধ্বংসয়ে হৈ যাব আৰু
উম, এনেওতো পোৱালী বিলাকতো এতিয়া ধ্বংস হৈ গৈয়ে আছে। কিবা এটা কলে মানে ডাঙৰকেইটাই মানে মুখখন একদম বেয়াকে খুলি আহে আৰু।
হ হু হ
বাপৰে ইহঁতকেটাক কবই নোৱাৰি সৰু পোৱালি কেইটাক। কিবা বুজাব গ'লে তই কি জান নেকি তই কি জান নেকি সেইটোহে ক'বগে।
নাই আমি ক'ত জানো আমি টো একো নাজানো। সিহঁতে পঢ়িছে আমি পঢ়াই নাই।
উম উম, সেইটোৱে।
এতিয়ে মোবাইল চলাইছো আমি মোবাই মোবাইল চলাই পোৱাই নাই।
আমাৰ সময়ত তোমাৰতো মোবাইলো নাছিলে ক'ব গ'লে তোমাৰ এই যোনটো নকিয়া মোবাইলটো যে
অ' মই ক্লাছ চিক্সৰ পৰাহে মবাইল পাইছো স্ক্ৰীন তাচ।
অ' নাই সেইটোৱে, আমাৰ যোনটো তোমাৰ মানে মোৰ সময়